অ'! তুমি কি কৰি আছা?
কি কৰি আছা? মই ভাত খাই উঠিলোঁ, ৰ'বা অলপ আগত। ভাত খাই উঠি, মানে অকমান খোজ কাঢ়ি আছিলোঁ। ৰাস্তাতেই, ভাত খাই যিহেতু, খোজকাঢ়িব লাগে। তুমি কি কৰি আছা?
মই, আমাৰ ঘৰত আজি, আলহী আহিছিলে। তাকে, ভাত বনাই হেই আছোঁ। মায়ে? মই খোৱা নাই, বর্তমান। খাওঁ আৰু ভাত হ'ব হৈছে। ওচৰৰে আলহী আহিছিলে, বহুত দিন নহা আলহী।
অ'! হয়, হয়, ঠিকে আছে। মানে, হেৰি আজি মানে, মই সামাজিক মাধ্যমত, ভিডিঅ' এনেকে চাই থাকোতে, মানে দেখা পালোঁ। মানে, সু সুন্দৰকৈ মানে, এটা গাওঁ আৰু অ'! চ' মানে, চহৰৰ মানে, ওপৰত এটা ভিডিঅ প্ৰস্তুত কৰিছে। তাৰপিছত, মই ভাবিলোঁ যে মানে, গাঁৱৰ জীৱনটোতো বহুত শান্তিপূৰ্ণ জীৱন। যিহেতু মানে, তাত প্ৰকৃতিৰ ইমান সুন্দৰ মানে, পৰিৱেশ বাতাবৰণ, পাহাৰ, নদী, গছ গছনি, পথাৰ থাকে। অ'! গতিকে, মই ভাবোঁ! গাঁৱলীয়া জীৱনতোৱে, গাঁৱতেই আচল সুখ শান্তি আছে, নেকি! কাৰণ, কিয় এতিয়া, চাবলৈ গ'লে, এই বিহু, উৎসৱ-পাৰ্বন আদিৰ সময়ত, আমাৰ মানে, মহানগৰীখনতোতো প্ৰায়, খা খালী হৈ যায়। ত' সকলো মানুহ আমাৰ এই, গাঁৱলৈয়ে মানে, যায় গৈ। তাতে, মানে আঁ এই, উৎসৱ -পাৰ্বন, বিহুবোৰ উদযাপন কৰে। তুমি কি ভাবা?
হয়, হয়। গাঁৱলীয়া মানে, জীৱনটো চবচে মানে আৰু সুন্দৰ জীৱন। টাউনীয়া জীৱনটো হৈছে, আৰু তোমাৰ, কামৰ ব্যস্ততাৰ মাজত মানে, থাকিব লাগে। কাম, হেৰি অফিচ-কাছাৰী, এইবিলাক ত যাওঁতেই, সময়বিলাক গুচি যায়। কিন্তু, আমাৰ গাঁৱত আৰু বহুত মানে, হেৰি ধৰা, তোমাৰ খেতি চিজনত, খেতি কৰিব পাৰি। স্কুল পঢ়ি, থাকিও বা কা চাকৰি কৰিও, কামৰ ব্যস্ততাৰ মাজতো মানে, ধৰা, তোমাৰ খেতি-বাতিও মানে, কৰিব পাৰি, টাউন জেগাবিলাকত। তো, খেতি কৰিবলগীয়া, সেনেকুৱা জেগাই নাই। আমাৰ এতিয়া, মানে, আমি, প্ৰত্যেক ছিজনতে, প্ৰত্যেকবিধ মানে, আমি খেতি কৰোঁ আৰু। ধানৰ ছিজনত, ধান খেতি কৰোঁ। সৰিয়হ ছিজনত, সৰিয়হ খেতি কৰোঁ, কুঁহিয়াৰ খেতি কৰোঁ। আমাৰ বিভিন্ন ধৰণৰ মানে, খেতি টি আছে আৰু আমি প্ৰত্যেক ছিজনে ছিজনে এ মানে খেতিবিলাক কৰি যাওঁ। সেইটো কাৰণে আমি মানে গাঁৱত গাঁৱত থাকি বহুত ভাল পাওঁ মানে আমাৰ গাঁৱলীয়া জীৱনটোৱে আমাৰ ভাল লাগে।
কাৰণ মানে আজিকালি মই মন কৰিছোঁ চহৰৰ মানে যি দৌৰা দৌৰি ব্য- স্ততাপূৰ্ণ সকলোৰে জীৱন মানে ইয়াতে ওখ ওখ অট্টালিকা মানে তাৰ পাছত প্ৰদূষণ কল-কাৰখানা, গাড়ী-মটৰ ইমান হৈ গৈছে দিনক দিনে বৃদ্ধি হৈছে। এইসমূহে মানে আমাৰ মানে সুখ শান্তিটো মানে একেবাৰে আঁতৰাই নিছে গতিকে মানে মই ভাবো কেতিয়াবা মানে মানুহৰ মানে মনটো যদি মানে এ বেয়া লাগে তেতিয়াহ'লে ইয়াত থাকি মই ভাবো গাঁৱত গ'লে মানে যি গাঁৱৰ এক শান্তিপূৰ্ণ পৰিৱেশ তাৰে মানে এ সেই পৰিৱেশত যদি থাকি মানে গছ বন পাহাৰ নদীৰ লগত মানে যদি অকণমান সময় কটাব পাৰি বা গাঁৱৰ যি মানে মানুহ আহ লোকসকলৰ নিভাজ মৰম চেনেহ তাৰে আতিথ্য যদি তাৰে পোৱা যায় মই ভাবো মানুহৰ মন বোৰ মানে একেবাৰে সতেজ হৈ উঠিব কাৰণ এনেও মানে গাঁৱত মানে সতেজ বতাহ সতেজ মানে বস্তু মানে শাক চব্জি পৰা আদি কৰি গোটেইখিনি পাই পুখুৰীৰ মাছ আহ মানে আৰু গোটেইখিনি মুঠতে মানে সতেজ পোৱা যায় যে যিহেতু কি কোৱা এই বিষয়ে? আমিতো এতিয়া মানে ভেজাল খাদ্য খাব লাগে।
উম সেইটো হৈয়েই আমাৰ গাঁৱত এতিয়া প্ৰত্যকৰে ঘৰে ঘৰে মাছ খাবলগীয়া হ'লে পুখুৰী আছে আমাৰ পুখুৰী থাকেই আকৌ ইফালে টি আমি ধৰা প্ৰত্যেক ছিজনত প্ৰত্যেকটো আমি শাক চব্জি খেতি আমি ঘৰতেই কৰো। আমাৰ ইমান মানে হেৰি শাক চব্জিৰ কাৰণে বা মাছ মাংসৰ কাৰণে আমি আৰু মানে দোকান ইমান বজাৰ হাট যাব মানে আমাৰ প্ৰয়োজন বোধ নহয় আৰু কেতিয়াবা হঠাৎ ধৰা আহ। কিবা এটা বস্তু দৰকাৰ হ'ল তেতিয়াহে আমি মানে দোকানৰ পৰা বা বজাৰৰ পৰা আনো আমি প্ৰায় মানে ঘৰৰ খেতি শাক চব্জি আমি মানে খাওঁ আৰু।
হয় হয় ঠিকেই খুব সুন্দৰ আৰু মই শুনিছোঁ মানে এই উৰুকা সময়ত মানে বিশেষকৈ ভোগালী বিহুৰ মাঘ বিহুৰ সময়ত মানে সকলো গাঁওৰ ৰাইজে একেলগে মিলি ভেলাঘৰ সাজি মানে একেলগে ভোজ ভাত খোৱাৰ নিয়ম আছে বুলি মই এনেকৈ গাঁৱত শুনিছিলো অকমান কোৱাচোন সেই বিষয়ে বহলাই
হয় হয় আমাৰ আমাৰ মানে কি ভেলাঘৰ নকয় আৰু ভোগালী বিহুত টাইমত যে মেজি যে বনায় আমি মেজি বুলি কওঁ তোমালোকৰ ফালে ভেলাঘৰ কয় এইটো আমি শুনিছোঁ বা হেৰি কৰিছো। টি ভিয়ে চিভিয়ে দেখিছোঁ। কিন্তু আমাৰ ফালেদি আমি মেজি বুলি কওঁ আমি মেজি মানে বনাওঁ বনাই মেলি আমাৰ মানে গোটেই ওচৰ চুবুৰীয়া সকলো একলগ হৈ মানে ভোজ ভাত খাওঁ আৰু পিছদিনা আকৌ সেই মেজিটো জ্বলাই সকলোৱে মানে সেৱা লওঁ যি মানে মাঘৰ বিহু ভোগালীত যিখিনি মানে আয়োজন কৰা হয়, পিঠা আহ পৰা ধৰি চিৰা মুৰি দৈ সকলো বিভিন্ন ধৰণৰ পিঠা, লাৰু পিঠা এনেকে তিলৰ লাৰু, নাৰিকলৰ লাৰু, হেঁচা পিঠা, তেল পিঠা উম ভকুৱা পিঠা, মানে বিভিন্ন ধৰণৰ মানে তোমাৰ পিঠা আমি প্ৰস্তুত কৰোঁ কৰি লৈ আমি মেজিক অ, আগবঢ়াই দি সকলোৱে মিলি জুলি একেলগে আমি খাওঁ মানে।
অ অ হয় হয় মই শুনিছো মানে উৰুকাৰ পাছদিনাখন মানে। মেজিক মানে, এ সেই মানে যি তুমি কলা পিঠা পনা আদি প্ৰস্তুত কৰা সেইবোৰ মানে অগ্নি দেৱতাক, সেৱা জনাই তাতে দি মানে আহ নি সংযোগ কৰা হয় যিহেতু মেজিক তাৰ পিছত মানে। অ সেই অগ্নিক সংযোগ কৰি মানে সকলোৱে মানে নিজৰ। সুস্বাস্থ্যৰ কামনাৰ বাবে বছৰটো শান্তিৰ বাবে মানে প্ৰাৰ্থনা জনাই। অগ্নি দেৱতাৰ ওচৰত আৰু মানে এ গাঁৱৰ সক সকলোৰে ঘৰে ঘৰে মানে সকলোকে যিহেতু নিমন্ত্ৰণ দিয়ে। তেতিয়া মানে গৈ তাতে। তেওঁলোকে মানে সকলোৰে নিমন্ত্ৰণ ৰক্ষা কৰি ঘৰে ঘৰে খাই। জলপান খাই আৰু মানে সেইটো দিনত হয়তো ভাতে খোৱা নহয় হয়নে।
হয় হয়। এইটো আমাৰ মানে গাঁৱত এইটো সকলোৱে ঘৰে ঘৰে মানে এইটো চলিয়ে আৰু সকলো ঘৰতে মানে থাকেই আৰু সকলোৱে বিভিন্ন ধৰণৰ, পিঠা পনা জা জলপান মানে প্ৰস্তুত কৰে। সেইকাৰণে ইঘৰে সিঘৰক মতা এটা আমাৰ পৰম্পৰা আছে। সেইটো আগৰ পৰাই চলি আছে।
হয় হয় খুব সুন্দৰ সুন্দৰ পৰম্পৰা আমি এই পৰম্পৰা সমূহ মানে। ধৰি ৰাখিব লাগে আৰু আমাৰ নৱপজন্মক এইসমূহৰ বিষয়ে। শিকাব লাগে বাৰু এই যিহেতু মানে গাঁৱত কৃষি কৰ্মৰ লগত জড়িত ব্যক্তিসকল বেছি থাকে। এই কাতি বিহুৰ সময়ত কেনেকুৱা ধৰণৰ কি নিয়ম নীতি পালন কৰা হয় অকমান ক'বা নেকি?
কাতি বিহু, কাতি বিহু সময়টোক মানে আমাক কঙালী বিহু বুলি কয়তো সেইটো সময়ত, মানে আমাৰ ইমান এটা মানে হেৰি নাথাকে। সেইটো কাৰণে কঙালী বিহু বুলি কয় ভাল নহয় কাৰণে কঙালী বিহু বুলি কয়। উম হয় তাৰপিছত সেইদিনা মানে আমি আৰু ধৰা তুলসী পুলি ৰুওঁ তুলসী পুলি ৰুই, আমি সন্ধিয়া সময়ত তুলসী তলত চাকি বন্তি জ্বলাও পথাৰত আকাশ বন্তি জ্বলাওঁ পথাৰত মানে চা কি কাতি বিহুৰ দিনা মানে জ্বলালে সন্ধিয়া সময়ত মানে পোক পৰুৱাই মানে। খেতি অনিষ্ট কৰিব নোৱাৰে তেনেকুৱা এটা মানে পৰম্পৰা আছে আৰু সেইটো কাৰণে মানে আমি পথাৰত গৈ চাকি বন্তি জ্বলাই আগ আকাশ বন্তি জ্বলাও আকৌ ঘৰত তুলসীৰ তলত, আমি প্ৰসাদ দি মানে তুলসী সি তলত আমি সেৱা সন্ধিয়া সময়ত প্ৰাৰ্থনা কৰো। সকলোৱে ঘৰৰ এটাই কেইটাই মিলি জুলি প্ৰাৰ্থনা কৰি আৰু প্ৰসাদ বিতৰণ কৰি এনেকে মানে খোৱা এটা পৰম্পৰা আমাৰ আগৰ পৰাই চলি আহি আছে আইতা ককাৰ দিনৰ পৰাই।
খুব সুন্দৰ যিহেতু তুমি এই আকাশ বন্তিৰ কথাটো কলা। আকাশ বন্তি মানে এ আমাৰ কি কয় ইয়াৰে এ মানে গাঁৱলীয়া আলো যাতে শস্য যাতে এ পোক পৰি নষ্ট কৰিব নোৱাৰে। সেইবাবে মানে আহ, সেৱা জনাই মানে আকাশ বন্তী জ্বলা হয় তাৰোপৰিমমানে ইয়াৰ এটা বৈজ্ঞানিক ভিত্তি এটা আছে যে। যেতিয়াই মানে এই চাকিৰ পোহৰটো মানে কেতিয়া মানে ওচৰত তাৰ ওচৰত এটা গ হৈ থাকে যি ওচৰত মানে পুক পৰুৱাবোৰ নাযায়। সেই হিচাপে মানে সেই পথাৰৰ শস্যবোৰো মানে নষ্ট হয় আৰু। তেনেকৈ মানে এটা মানে পৰম্পৰা বা নিয়ম অতীজ পৰা চলি আহিছে খুব সুন্দৰ নিয়ম এইবোৰ হয়নে।
হয় - হয় এইটো মানে অতীজগ পৰাই আমাৰ ককা অ, শুনি আছো ককা আইতা দিনৰ পৰাই এইবিলাক মানে আমাৰ চলি আহিছে আৰু উম, আৰু। তোমালোকৰ হেৰি নাঙল ধোৱা পিঠা খাইনে।
অ', অ', খায় - খায়। সেইটো কেনেকৈ প্ৰস্তুত কৰে মই ইমান ভালদৰে নাজানো অকণমান কৈ দিলে ভাল আছিল?
অ, এইটো মানে আমাৰ ধৰা হেৰি যেতিয়া খেতি উঠে খেতি উঠা-উঠাৰ পিছত মানে এইটো আমাৰ এটা নাঙল ধৰা - নাঙল ধৰা পিঠা বুলি কয় আৰু আমাৰ - আমাৰ হেৰিয়ত আমাৰো ছাইডত তোমালোকৰ চাই দেবা এইটো কি বুলি কউক ককাল বন্ধা নে কি বুলি কয় বুলি শুনা পাইছো আমাৰ ফালে এইটো মানে পিঠাটো খুন্দি তৰা পাতত বান্ধি বইল কৰি মানে এটা খোৱা পৰম্পৰা এটা নিয়ম আছে মানে আমাৰ হেৰিয়ত কাতি বিহুৰ দিনা অকল এই এইবিধ পিঠাই আমাৰ প্ৰস্তুত কৰে আৰু বেলেগ পিঠা আৰু আমাৰ মানে প্ৰস্তুত নকৰে কাতি বিহুত।
ঠিক আছে আজি ভালেই লাগিল আলোচনা কৰি আজি ইমানতে সামৰিছো দিয়া ধন্যবাদ।
হয় কেতিয়াবা আকৌ লগ পালে বহলাই কথা পাতিম ধন্যবাদ।